অ', কি খবৰ?
হেল্ল' অ', শুনিছা?
অ', কি খবৰ?
হেল্ল'
হেল্ল'
উম, কোৱা।
কি খবৰ?
ভালে তোমাৰ?
আছোঁ ভালেই ময়ো, নেটৱৰ্ক প্ৰব্লেম হৈ আছিল নেকি?
অ', এই আ, অ',
কলেজ গৈছা? হেল্ল' হেল্ল'
হেল্ল' অ', আৰু আমাৰ ফালে বহুত নেটৰ্ক প্ৰব্লেম মানে। অ', গৈছো তুমি গৈছা?
উম, ক্লাছ হৈ আছে ভালকে?
অ', ভালে হৈ আছে তোমাৰ?
আছে ঠিকে, এই আউটিং যোৰা নাই চানডে।
অ', চানডে চানডে যাওঁ, তোমালোকে যোৱা নে নোযোৱা?
যাওঁ মাজে মাজে এ কিন্তু উম, এ মাজে মাজে দিয়ে আৰু সদায় মানে প্ৰতিক চানডে নহয় আৰু।
অ', আমাৰো তেনেকুৱা।
এলং আউটিং আৰু শৰ্ট আউটিং। অ', লং আউটিং দিলো আমি বেছিভাগ হেৰিতে যোৱা যায়, ফেঞ্চিতে যোৱা যায় আৰু কেতিয়াবা কেতিয়াবা।
তিনটায়ে ফেঞ্চি যোৱা যায়।
অ', আজিকালিতো ফেঞ্চিটো একদম পুৰা ক'মন হৈ গৈছে।
অ', অ', তাতে। গ গৰমৰ বন্ধ কেতিয়া দিব?
এ জুলাই লাষ্টত দিব কাৰণ জুলাই ছেকেণ্ড হেৰিটোত ৱিকটুত আমাৰ এক্সাম ম হ'ব মানে
অ অ আমাৰো তেনেকা আমাৰো
আহ বাক তুমি এতিয়া জি এন এম কৰি আছা ন তাৰ পিছত কি কৰিম বুলি ভাবিছা মানে পঢ়িবা নে জব কৰিবা
আহ চাচোন আহ জি এন এম কৰাৰ পাছতো মই ইণ্টাৰ্ণশ্বিপ কৰিম বুলি ভাবিছোঁ।
উম,
তাৰ পাছত চাগে কৰ'বাত পালে মানে চাকৰি কৰো নেকি আৰু।
অ', ল লোন লৈছানে?
লন অ', লন লৈছো।
অ তেতিয়াহ'লে তো জব কৰিব লাগিব না নাই মোৰ বাৰু লোন নাই এতিয়া
অ অ
বাকী চাই লও যদি এই বছৰটো ঠিকে থাককা যায় অহা বছৰলৈকে লম কি জানি
অ তাকেই দিগদাৰ হৈ নব বহুত মোৰ ঘৰ তিনচুকীয়া তিনচুকীয়া উম
অ তাকে বহুত দিন কথা পাতা নাই যে তোমাৰ নাম্বাৰটো মই লগৰ পৰা লৈছিলো
অ অ
তাকে এ কি কয় তিনিচুকীয়া যোৱাই যোৱা নাই মানে সেনেকে অ কি কি আছে তাতে মানে ভিজিট কৰিব পৰা প্লেচ আছে নেকি
অ আছে উম কিবা টিলিঙা মন্দিৰ
আহ মানে কেনেকে হ'ল সেইটো জানা নেকি মানে হিষ্টি জানা নেকি মন্দিৰটোৰ
ইমানতো মই হিষ্ট্ৰী নাজানো কিন্তু মানে বহুতে বিশ্বাস অ মানে বহুতে বিশ্বাস কৰে আৰু যে মানে কিবা খুজিলে মানে পায় বুলি আৰু
উম
মানে বহুত মানুহে মানে বিশ্বাস কৰি দূৰৰ দূৰৰ পৰা আহে চাবলৈ কাৰণে তাতে এজোপা পিপল গছ আছে ডাঙৰ সেইজোপা মানে বহুত বছৰ পুৰণি হয়
অ তুমি গৈছা
উম মই গৈছো অ
অ ময়ও যাম বুলি ভাবি আছো হ'ব দিয়া কেতিয়াবা মানে গ'লে তুমাক কম দিয়া আৰু সেনেকে একেলগে যাব পাৰিম যদি তুমি থাকা
অ অ মইতো আচো আহিলে মানে মোক কল কৰিলেই হ'ল তুমি
অ এতিয়া হোষ্টেলতে আছা ন
অ হোছতেলটে তুমিও হোষ্টেলত হে
অম হষ্টেলতে
উম উম খালো খালো তুমি খালা আজি মেগী দিছিলে তোমালোকৰ
অ আমাৰ ছেম হেৰি অ কি কয় এনেকে মানে কি কেনে কি দিয়ে চানডে চানডে দিয়ে নে অ চিকেন
অ দেওবাৰী দেওবাৰী দিয়ে মাংস দিয়ে মাছ কণী তেনেকেই থাকে আৰু
অ আমাৰো সেনেকেই দিয়ে আৰু মাজে মাজে খালি মাংসটো চানডেই দিয়ে ৰাতি বাকী আউটিঙত যোৱা নাই মোৰ বাই এটা
বাইহাতাত আছিলে ন
অ'।
অ', মই পাহৰি থাকিলো তোমাৰ ঘৰ। গৈতো মই পোৱা নাই তেনেকে।
অ', হ'ব দিয়া। কেতিয়াবা সেইফালে যদি যোৱা তেতিয়াহ'লে মোক ক'বা। আমি মানে টাইমটো মিলাই এনে এনেকে ফুৰিব যাম আৰু কে
অ', অ', তাকে মানে কি গাঁও হয় নে নে চহৰ? অ', তাকেইেতো।
এ, আমাৰ ঘৰটো গাঁও চাইডে হয়। কিন্তু বাইহাতাটো এতিয়া লাহে লাহে সেই মানে ডেভেলপ হৈ আছে যে, হেনেকে আৰু। বাকি চাংচাৰি পৰা আহোঁতে এইখিনি এইমচ হ'ল নহয় চহৰতে পৰিছে বাৰু
উম এ অ অ ভিতৰ ভাল নেকি উম উম উ
বাকী এ তুমি হেৰি ন তোমাৰ ট্ৰেডিচন তুমি বড়ো ন
অ ম মই
বাকী কিবা জানানে তোমাৰ এনে ট্ৰেডিশনৰ কথা অলপ-চলপ যদি ক'ব পাৰা। মানে তোমালোকৰ সেইটো ড্ৰেছটো ভাল লাগে।
অ', অ', দখনাটো ভাল লাগে? অ', মইতো অ', বড়োত এনেই খ্ৰীষ্টান থাকে আৰু হিন্দু থাকে। ম মইতো বাৰু হিন হয়, কিবা বাথৌ আছে। আমাৰ বাথৌ পূজা বুলি কয়। আৰু বড়োৰ মেইন হয় এইটো। তাৰ পাছত সেই বাথৌ পূজাটোতে মানে এনেকে আহ, চৰাই-তৰাই কাটে। তাছতে যোনজনী মানে মেইন মানে মানে আমাৰ বড়োৰ তে সেই সেই বড়ো মানুহজনীৰ গাত মানে কিবা আ, দেউ আহে বুলি কয় হা। মানে এনেকা বড়োৰ টোৱে মানে বড়োত কি কয় মই ইমান ভালকে নাজানো। কিন্তু তাৰপিছত সেই অ', সি তেনেকে দখনা পিন্ধি পিনে নাচে। তাৰ পাছত যোনবোৰ চৰাই বলি দিয়ে, সেই চৰাইত তেজখিনি খাইহি। সেইটো মানে প্ৰত্যেক বছৰে এবাৰ এবাৰ হয় মানে সেইটো সেইটো পূজা।
অ', মানে ছেমে আৰু। অ', কাৰণ হেৰি কি কয় এই মনসা পূজাত যে তেতিয়াও সেনেকেই কিবা-কিবি কৰে। মানে মই শুনিছো কিন্তু দেখা নাই বাৰু।
অ', ময়ো ইমান ভালকে নাজানো। অলপ-চলপ জানো আৰু। মানে গাঁৱত এবাৰ-দুবাৰেই দেখিছো মই।
অ'।
এনে মানে ভয় লাগা আৰু অকমান চাব গ'লে আৰু ওচৰৰ পৰা।
অ', অ', তাকে বেছিটো এনেকে দেখা
অ', বাকীটো উম, বাকী টো বড়োৰ আমাৰ এনেকে আ, এজোপা গছ আছে। আমি মেইন মানে তাত তে চবে পূজা কৰে সেই গছজোপাতে। তাৰ পিছত নামঘৰ তোক আমাৰ কিবা থাংচালি বুলি কয় বড়োত।
অ', দেখিছো ৰ'বা তোমালোকৰ হেৰিটো এই গছ গছজোপা মই দেখিছো। উম। অহ।
থাংচালি উম, থাংচালি বুলি কয় আৰু সেই যোনটো নামঘৰ। তাৰপাছত প্ৰত্যক মঙ্গলবাৰ মঙ্গলবাৰে তাতে চাকি জ্বলাবগৈ লাগে বড়োক মানে বড়ো উম, কমিউনিটিৰ মানুহবিলাক আৰু। উম। ট্ৰেডিচনেলটো আমাৰ যোনটো মানে দখনা। হালধীয়া ৰঙৰ সেইটো পিন্ধি আৰু ল'ৰা বিলাকে সেউজীয়া ৰঙৰ গামোচা পিন্ধি পিনে যাব লাগে।
অ', দখনা বেলেগ-বেলেগ টাইপৰো আছে নেকি নে এটাই মানে?
মানে মেইনতোটো আমাৰ সেইটো আ, সেই হালধীয়াযোৰে হয়।
উম।
কিবা আ এয়া বেদৰ নে কি বুলি কয় সেইখনক
অ এতিয়া মানে নতুন নতুনকে ওলাইছে আৰু
আৰু নতুন নতুন ওলাইছে দেেই ডিজাইনৰ ডিজাইনৰ
উম অ দেখি থাকো নহয় ৰিলচ বিলাকত ভালে লাগে বাৰু বাকী নতুনত পুৰণিতটো বাৰু চবতে দেখা যায় কিবা কিবি হেৰি হলে মানে টিভিত দেখা পালে সেনেকে
অ', মেইনতোটো সেইটোৱে।
উম। এনে কি কি অকল সেই পূজাটোৱে পালা নেকি আৰু বাকী একো নকৰা?
বাকী বিহু আছে বৈচাগু বুলি কয় আমাৰ বিহুটোক।
অ ', যোনখিনি খ্ৰীষ্টান খ্ৰীষ্টান বড়ো তেওঁলোকেতো
নাই নাই নাই তাহাতি নকৰে। তাহাতঁৰটো মেইন খ্ৰীষ্টমাচটো হয়।
অহ। তুমি এনে মেইন অ মানে ক'ত ঘৰত তুমি তিনিচুকীয়াতে থাকা নে তাতে
নহয় তিনিচুকীয়াতটো পাপাৰ কামৰ কাৰণে তাতে থকা হয় কিন্তু আচল ঘৰ মোৰ কিবা তেজপুৰত
অ মানে তাতে জন্ম পাইছা হা
অ তেজপুৰ নহয় তিনচুকীয়াতে
অ মানে বহুত বস্তু
অ উম উম ঢেৰ বছৰে হ'ল তাত পাপা পাপা সতেও তাতেই জনন্ম হোৱা ডাঙৰ হোৱা তাৰ পিছত বিয়া চয়া পাতিছে তাতে
অ মানে এনেই আহি থকা যায় আৰু
অ এনেই অহা যায় বছৰত অহা যায় পূজা বিহু হলে
অ তোমালোকৰ ইনষ্টিটিউট এইফালে
অ কপিলি ওচৰতে মই যোৱা নাই তুমি আহিছা নেকি
হা
তুমি আহিছা নেকি কেতিয়াবা
নাই যাব বিচাৰিছিলো কিন্তু এই মাজতে যে কিবা হ'ল নহয় এক্সিডেন্ট হৈছিলে নহয় সেইখিনি মানে যাব নিদিলে মেমেও তাতে সেইকাৰণে আমি বেলেগত গ'লো অ তাতে বাৰু হৈয়ে থাকে দিয়াচোন পিকনিক পেলছ
অ কিবা কিনি হৈয়ে থাকে তাতে আৰু উম
বাকী চাহত কি কি দিয়ে খাবলৈ
হা কি কৈছা
চাহ চাহৰ লগত কি কি দিয়ে খাবলৈ হোষ্টেলত
অ চাহৰ লগত এই কেতিয়াবা বিস্কুট দিয়ে মেগী দিয়ে চাওমিন এনেকুৱাই
অ ঠিকে আছে আমাৰো সেনেকে দিয়ে বাৰু কিন্তু ইমান খাই থকাটোও ভাল নহয় কিন্তু কি কৰিবা আৰু ভোক লাগে যে
সেই তাকে
অ ভালে তোমাৰ
আছে মোৰো ঠিকে আৰু বাকী কিবা হয় একজাম হে
তাকেতো পৰীক্ষাও পাইছেহি পৰীক্ষাৰ পাছত আমি শ্বিলং যাম বুলি ভাবিছো
অ শ্বিলং আমাৰো মানে কেইজনী মানে মানে হৈ আছে আৰু বাকী আৰু তাতে কিবা কিবি হৈ আছে তো লেণ্ডশ্লাইড নে কি ছিলে নহয় বেলেগ চাইডে সেই শুনি আছো সেইকাৰণে যদি হয় আৰু তেতিয়ালকে তেতিয়াহলে যাম
তাকে বৰষুণৰ কাৰণে ডাউ কি ফালে হৈছিলে
অ আমি বাৰু সেইফালে নাযাওঁ দিয়াচোন আমি বেলেগ চাইডে যাম যোৱাৰ কথা আছে মানে ওচৰতে আৰু কাৰণ ইমান বাজেতো নাই আমাৰ
সেই পইচা পাতিৰো কথা আছে না পইচা পাতিও দিগদাৰ হয়
উম বাকী এই কি কয় আউটিং গৈছিলা নে ইয়াত মাজতে নে নাই যোৱা
আউটিং অ অ অ কোনোবা এটা দেওবাৰে চাগে কিবাত গৈছিলো দেই ৱাটাৰ ফল গৈছিলো কোনো
উ
এই বাৰেগাঁও ফালে আছে বাৰেগাও মিৰিজাৰ্ভ ভালে হৈ যাব লাগে মিৰ্জা চিনি পাই চাগে উম সেইফালে হৈ গৈছিলো
হ'ব দা পিছে এতিয়া ৰাখিলো হা মই দেৰিকে ফোন মাৰি আছো
অ অ দিয়া হ'ব দিয়া উম উম দিয়া অ অ দিয়া অ